হেল্ল' অ শুনিছা নে মাতটো।
অ শুনি আছোঁ শুনি আছোঁ।
অ কেনেকুৱা খবৰ ভালনে।
খবৰ ভালেই আৰু তোমাৰ।
অহ' আছো আছো বহুত। দিন হ'ল কথা বতৰা নাই। এ ব্যস্ত আছা চাগে মোৰো ব্যস্ত।
হয় হয় হয় অকমান। আজিকালি কি আৰু অকমান ব্যস্ত থাকিব লাগে মানুহ। সেইবাবে অকমান ব্যস্ত হৈ আছোঁ কৰু
অ বাকী দিনটো ঠিকেই গ'ল।
বাকী দিন ঠিকে থাঠাকে গৈছে আৰু তোমাৰ।
অ মোৰ গৈছে আৰু সেইয়াই কি আৰু দিনটোত কাম থাকে। তাৰ মাজতে নিজৰ কাৰণেও সময় উলিয়াব লাগিব। উলিয়াবলগীয়া হয় মোৰ মতে সেইকাৰণে। ফোন এটা কওঁচোন বা কেনেকুৱা খবৰ খাতি সেই গৰ। গৰম কেনেকুৱা তোমালোকৰ এইফালে
হয় গৰম গৰমতটো আচলতে পৰিছে বহুত পৰিছে। কিন্তু কি হয় আমাৰ আমাৰ‌। এইফালে গছ গছনিটো আছে যে অলপ গছ গছনি আছে। ঘৰত আমাৰ ঘৰৰ ওচৰত ওচৰত গছ গছনি আছে
আছে মানে চাৰিফালে ন
হয় হয় সেইকাৰণে মানে কি হয় ইয়াত ইমান গৰমতটো ইমান অনুভৱ নহয়
অ অ এ আমাৰ এইফালে কি হ'ল গম পোৱা নাই এইফালে তোমাৰ এই মানে গছ বোৰ গাঁওৰ মানে মানুহ বিলাকে বোৰ ঘৰ চৰ বনাবলৈ কাটিছে আকৌ ৰাস্তা বনাবলৈ কাটিছে এইবিলাক মানে ধঢেৰ কিবা কিবি মানে গম পাইছো নাই এইবোৰ মানে এইবোৰ গছ চজ নাইকিয়া হৈছে সেইকাৰণে ইমান গৰমটো বাঢ়ি গৈছে আমাৰ চেণ্টাৰত আমাৰ সেইফালে চেণ্টাৰত আগতে তোমাৰ বহুত ডাঙৰ গছ এজেপা আছিলে অওচ চব গোটেই দোকানবিলাক ঠাণ্ডা হৈ থাকে ইমান গৰম অনুভৱ নহয় আৰু এতিয়া তোমাৰ মানে এতিয়া সেইজোপা কা অ কাটি দিয়াৰ ফলত কাটি দিয়াৰ কাৰণে নহয় দোকানত এতিয়া তোমাৰ দোকানী বিলাকৰ ইমান কষ্ট তো হৈছে সেইটো বাদেই দিয়া আমাৰ ঘৰবিলাক কৈছোঁ হয় চাইদত বতাহ অকণ মানে বতাহ একন মাৰিবলৈও গছৰ মান ইমান হেৰিতি তোমালোকৰ ফালে ভালে হৈছে ন গছ গছনি
অ এই ক আমাৰ এইফালে আমাৰ ঘৰৰ ওচৰত আছে বাৰু এ কিন্তু কি হয় গম পাইছা নাই মানে আমাৰ এইফালে আমাৰ ঘৰ মানে পাৰ হৈ যোৱাৰ পিছত তাৰ পিছত আমাৰ সেইটো চাইডে মানে কি হয় গছ গছনিবিলাক ইমান নাই মানুহ বিলাকে কি কৰে মানে গছ গছনিবিলাক কাট অ অ মানে গছ গছনিবিলাক কাটি কাটি দিয়ে অ গছ গছনিবোৰ কাটি দিয়ে কি কৰে তাৰ পৰা নোৰুৱে মানে গছ
নোৰুৱে অ সেই সেইটো মানুহৰ অ হৈছে মানুহৰ গম পোৱা নাই এইটো কটাৰ পিছত মানুহে কৰিবলৈ পাহৰিয়েই থকা হ'ল নেকি কি আজিকালি অ ম মন নকৰে ন তুমি কিবা কোনোবাই বাৰ্থে ত এটা দুটা পুলি ৰুব বিশ্ব পৰিৱেশ দিৱসৰ উদ্ভৱ বিশ- বিশ জুনত ৰুব। ৰোৱাবিলা- ৰোৱাবিলাকে বাৰু, অ' ৰোৱাবিলাকে বাৰু ৰুই থাকে দেই। সেইটো- সেইটো কথা হয়। অ'।
অ'। এ এতিয়া- এতিয়া, অ' এতিয়া মানে কি হৈছে গম পাইছা হৈনে? মানে কি হয় এতিয়া মানে এতিয়া মানে কি হৈছে মানে, বহুতে চৰকাৰী ঘৰো পাইছে ন'?
অ'।
এ শুনিছা নে?
চৰকাৰী ঘৰ অ'।
অ' - অ'- অ'। মানে সেই চৰকাৰী ঘৰবিলাক যে পাইছে। এতিয়া তোমাৰ ঘৰত মানে ঘৰত মানে কাঠৰ দৰকাৰ হয় যে সেইবাবে মানে কি হয়, অ' সেইবাবে মানে- এইবোৰ মানে ডাঙৰ-ডাঙৰ যিস- যিসমূহ গছ আছে মানে সেই গছবিলাক মানে বে বেছিকে কাটি দিয়ে। আৰু মানে, এতিয়া তোমাৰ মানে আমাৰ অসমত বহুত দুখীয়া মানুহ আছে ন'। সেই দুখীয়া মানুহৰ কাৰণে মানে কি হয়, গছ মানে, বহুতে একেলগতে এতিয়া ঘৰ পাই গ'ল ন' সেইকাৰণে মানে গছবিলাক গোটেই ডাঙৰ-ডাঙৰ যিমান গছ আছে, সব একেলগতে কাটি দিয়া হৈ গৈছে মানে কেচটো।
অ' এ- এয়া সেইটো কাটিবই তোমাৰ আৰু কিনো, গছজোপানো ৰুইছেনো কেলে? এটা সময়তো কাটিবই লাগিব। সেইটোতো ডাঙৰ ক
কাট- কাটি- কাটিব- কাটিব লাগিব, কিন্তু-কিন্তু-কিন্তু মানে চব‌ একেলগতে মানে বহুত গছ কাটি দিয়া হৈ গ'ল। কিন্তু সেই-সেই মানে গছটো, অ' সেই এতিয়া তোমাৰ কাটি দিয়াৰ ফলত কি হৈছে মানে, গছটো মানুহে ৰোৱা নাই নহয় সেইমতে গছটো। গছ বোলে, অ'- অ' তুমি যদি এজোপা গছ কাটিছা তেনেহলে তুমি, আৰু - আৰু পাঁচজোপা গছ ৰুব লাগিব। এতিয়া তুমি এজোপা গছ কটাৰ ফলত মানে, সেইটো তোমাৰ ফিলাপ হৈ যাব মানে।
সেইটোতো পায়ে আছোঁ স'ৰুৰ পৰা আমি ৰুব লাগে। সেইটো সঁচাও কথাও। আৰু-আৰু-আৰু মানে এনেকুৱা হৈ গৈছে নহয়, তোৰ মাসে বস্তু নাইকিয়া যে হৈ গৈছে গছতটো? গোটেই মানে, চিষ্টেমটো? চিষ্টেমটোৱে মানে হেৰি গৈছে, এতিয়া চোৱা চোন? ইমান গৰম যে, দিনটোত ইমান? গৰম দিয়ে? ৰাতিলে তোমাৰ কেনেকুৱা বৰষুণ। বৰষুণ ৰাতিলে কিমান বৰষুণ হয় তোমাৰ? হঠাৎ বৰষুণ। দিনটোত, ইমান বতৰৰ পৰিৱৰ্তন? অ' দিনটোত ইমান বতৰ পৰিৱৰ্তন হয়, এতিয়া কালি? কালি চাবা দেই, কালি ৰাতিপুৱা? ৰাতিপুৱা প্ৰথমতে সেয়া বৰষুণ? তাৰ পিছত, অ', তাৰপিছত মই তোমাৰ হেৰিয়লৈ বুলি ওলালোঁ কলেজলৈ বুলি, ওলালোঁ? তাৰ পৰা যাবলৈ ওলাইছে? ৰ'দ দিছে দেই। যাবলৈ ওলা সময়তো ৰ'দেই দিছে ম অঁ তাৰপৰা কলেজলৈহে গৈছোঁ আকৌ তোমাৰ আধা বাটতে বৰষুণ? হ
বৰষুণ।
অ এতিয়া মইতোম অ তিতি তিতি যাব লগগীয়া হয় তেনেকুৱা ক্ষেত্ৰত আকৌ মানে দিনটোত তোমাৰ তিনি চাৰি অ দিনটোতে তিনি তিনি চাৰি মান। হয় আৰু। তেনেকুৱাতো ইমান বতৰ পৰিৱৰ্তন হয় নেকি? আৰু সেইটো অ অ অ দে দেখা অ দিনটোত বোলে এবাৰেলা ৰ'ত এবেলা সেইটো বেলেগ কথা মানে কি হৈছে তোমাৰ এই গোটেই পৰিৱেশ? যোনটো ভাৰষ। হিমু আছে নহয় এইটো অ অ অ হিৱীই পেলাইছে একদম হিৰাই পেলাইছে অ হিৰাই পেলাই? চাওতো তোমাৰ এইবিলাকৰ কথাটো ক'বই নালাগে একেবাৰে যোনবিলাক এই য'ত য'ত এই ফেক্টৰীবিলাক থাকে। এতিয়া আমাৰ অ অ আমাৰ ইয়াৰ ওচৰৰে এতিয়া? বান্দদা নামৰ ঠাইখন আছে? অ ত অ তাত। তোমাৰ তোমি এইবিলাক আইৰন ফেক্টৰী চেকটৰী আছে? তোমাৰ তাত হয় কি গম পাইছা অ তাত হয় কি গম পাইছানে তাত যেতিয়া সি দিনটোত? চব সময়ত নচলায়। আইৰন ফেক্টৰী ৰাতি মানে বেছি? এ ৰাতি চলায় দিনত যদি কেনেবাকে দিনত যদি কেনেবাকে যদি চলাই গোটেই অঞ্চল তোমাৰ অ ওলাব নোৱাৰি গোটেই অঞ্চল ধোৱা হৈ ধোঁৱা হৈ মানে তোমাক গোটেই অ ধোঁৱা কোৱা হৈ যে মানে মানুহে উশাহ লোৱাত কষ্ট মানে গোটেই
কষ্ট অ অ অ অ সেইখিনি ললেতো মানুহৰ বেমাৰ হব না।
বেমাৰতটো হ'বই আৰু সেইকাৰণে চহৰ মানুহে অ চহৰ মানুহ সেইকাৰণে বেমাৰটো বেছি তাৰপিছতে তাৰপিছতে তোমাৰ অ।
দেই কেঞ্চাৰৰ নিচিনা ডাঙ ডাঙৰ বেমাৰো হ'ব পাৰে।
অ অ এতিয়া এতিয়া তোমাৰ এটা ৰিচাৰ্জ। ৰিচণ্টলি এটা আহিছে। অ ৰিচণ্টলি এটা ৰিছাৰ্জত পাইছে সি হেদিনা
উম অঁ অঁ
এই যে চিমেণ্ট ফেক্টৰী বিলাক যে আছে যে
আছে আছে অ।
হেল্ল'। অ এই চিমেণ্ট ফেক্টৰী বিলাকৰ ওচৰৰ মানুহবিলাক অ অ চিমেণ্ট ফেক্টৰী বিলাকৰ ওচৰৰ মানুহ বিলাক যে এ সি সিহঁত মানে তেওঁলোকৰ কি হয় গম পাইছা নাই গোটেই মানুহ বিলাকৰ তোমাৰ হয় লা চ প্ৰব্লেম হয় কেঞ্চাৰ মানে সিহঁতৰ সেই প্ৰব্লেম লিভাৰৰ প্ৰব্লেমবিলাক থাকেই মানে গম পাইছানে
থাকে থাকে অ
অ আৰু আৰু ইিহঁতে এ এ ফেক্টৰী বিলাক বিশেষকে ৰাতি চলাই দিনত যা যোগাৰ বিলাক কৰি থাকে ৰাতি মানে চলাই ৰাতি তোমাৰ মানুহৰ আগমনতটো খুব কমতটো ৰাতি সেইকাৰণে সিহঁতি খুব অ মুক্ত মানে চলাই দিব পাৰে আৰু এতিয়া কি হৈছে এতিয়া এতিয়া কোৱা এতিয়াতো কুঁৱলি পৰা ইমান দিনো নহয় তোমাৰ ৰাতি এতিয়া অ ৰাতি এতিয়া যোৱাচোন গোটেই কুঁৱলী অই ঠাইখনৰ অৱস্থা দিখ খে তোমাৰ হ ক। নদী এটা নদী চাবা চোন, এতিয়া তুমি সেই বাহিৰ মাছবোৰ যে অহা নদীবিলাক চাবা সোন আমাৰ এতিয়া কলেজৰ কাষত নদী আছে। মানে আমাৰ আমি য'ত অধ্যয়ন কৰোতে কাষত নদী আমি মানে দেখিছো নহয় পাৰ হৈ যাওঁতে
অ গম পাইছো গম পাইছো।
গোতেই মানুহবিলাকে পেলনীয়া যাবৰ জোখৰ ৰ তাতে পেলায়
তাত তাতে পেলা অৱ আকৌ আকৌ কিছুমান মানুহে আকৌ সেই পানীও আকৌ খাই আকৌ
অ আকৌ কাপোৰ ধোৱা কাপোৰ, অৱ কাষৰীয়া যোনবিলাক মানুহৰ একেবাৰে তোমাৰ উপায় নাই আও, সেইবিলাক সেইবিলাক মানুহেতো খাব অৱ খা খা খাবলৈতো লাগিবই ন সেইবিলাক মানুহৰ কাষত থকা মানুহ বিলাকৰ আকৌ কাপোৰ ধুব তোমাৰ সেইবোৰ এতিয়া মানে কাপোৰ
কাপোৰ ধুব অ আকৌ আকৌ কিছুমানে কি কৰে এই লেটিন লেটিনৰ যে পাইপডাল পাইডাল আকৌ সেই একেখন নদীতে মানে
এই দিয়ে অৱ অৱ পাৰিলে মানে যিমান যিমান আৱৰ্জনা আছে মানে চব লৈ যাওক আৰু এই বুৱতি নদীখনে লৈ যাওক আকৌ আকৌ আকৌ মানুহে অ আকৌহ আকৌ মানুহে কয় নহয় যে বুলটি নদীত এই লে এয়া জাবৰ জোথৰ নাথাকে। অ তেনেহ'লে যাই গ'লে এতিয়া যাব চব তাতো বিষাক্ত বিলাক পানীটো বিষাক, পানীটোতোহে বিষাক্ত হ'ব পানীটো বিষখিনিতো ক'বাত এৰি থৈ আহিব নোৱাৰে। পদাৰ্থখিনি যেনিবা ক'বাত লাগি যেনিবা ৰ'বই তাতে
ৰ'ব হয়
বাহ্যিকভাৱে চাফা হল কিন্তু ভিতৰত তোমাক কিমান খিনি অনুজীৱ লেতেৰা আহি থাকে তে সেইখিনি চালে নদীখন মোক সঁচাকৈ এখন নদী নদীখন চালে খুব মানে খুব বেয়া লগে মানুহৰ সেই কামখিনি বহুত নিকৃষ্ট যেন লাগে গম পোৱা নে কথাখিনি
অৱ অৱ অৱ সেইটো সেইটো মোৰো হয় আচলতে
কিমান বেয়া লাগে কেচুৱা ল'ৰা ছোৱালী ভাইপাৰ লেকে একদম কাৰ্টুনে কাৰ্টুনে দাইপা খিনি পেলাই কিমান কিমান। তাত কিমান জলজ পানী আছে? আমাৰ নদীবিলাকত। এতিয়া সেই সেই পানী বিলাকক এতিয়া। কিমান এতিয়া ব্ৰহ্মপুত্ৰ নদী এয়া ব্ৰহ্মপুত্ৰ নদীৰ পৰাও ইমান এতিয়া প্ৰদূষণ হোৱা নাই যদিও তুমি এটা চাবা ছোন। আগৰ নিচিনা শিশুত নাই এতিয়া ব্ৰহ্মপুত্ৰ নদী।
নাই নাই আৰে আৰে আজিকালি মা মাছো কমি গৈছে না এতিয়া আজিকালি এতিয়া এতিয়া মাছৰ পৰিমাণটো বহুত। খুব কম। চাবাচোন মানে এতি এতিয়া মানে কি হয় মাছ বিলাক আমাৰ এ মানে। অসমৰ মানুহখিনিয়ে সেই বেছিভাগ মানে সেই। দূৰ পৰা অসাঁজ।
অ চাল চালানি মাছ অ সেই একো সেইবিলাকো তোমাৰ মাজত অ নাই লোকেল মাছৰ দাম বেছি কেলে দাম বেছি থ আমাৰ আমাৰ এইটো চোৱা হুন অ চাবলৈ গ'লে কি হ'ব লাগে দুৰণিৰ পৰা অহা মাছ। দাম বেছি হ'ব লাগে। থলুৱা মাছৰ দাম আমি থলুৱাভাৱে। থলোৱা ভাৱে পোৱা মাছ। ছ দাম বেছি হ'ব লাগে। কিন্তু চোৱা কিমান উল্টা হৈছে অ অ এতিয়া কিন্তু হৈছে কি যে থলুৱা মাছ। বিলুপ্তি হৈ গৈছে। কেলে বিলুপ্তি হৈছে হ'বলগীয়া কাৰণ অ কাৰণ কি আছে আইতা আৰু সেইখিনি ক্ষেত্ৰত চাবা দে মানুহবিলাকৰ একদম। হেৰিও আছে বাৰু। এই যিটো সময়ত পোৱা। উ মাছৰ পোৱালি হেৰি হোৱা সময়ত। এইটোতো বাৰু চৰকাৰী ভাৱে আইনী ভাৱে বন্ধও কৰিছে মাছ মাছ ধৰে তোমাৰ সেইটো কথাই কৈছো এয়া মাছৰ বিলুপ্তি নঘটি নো হব কি আমাৰ থলুৱা প্ৰজাতিৰ মাছ কিনো বিলু্প্তি। হ'ব কি তোমাৰ। সেইখিনিয়ে কথাখিনি। গতিকে মই। এই সেই কথাখিনি পাতিলৈ গৈ ইমানখিনি আমি পাতিলোঁগৈ আজি পৰিৱেশৰ কথাই। অ তাকে দিয়া অ সেই বাকী? উম ভালে থাকা পঢ়া শুনা কৰি আছে নহয়
অ হৈ আছে আৰু অকমান।
সেইখিনিয়ে কথাখিনি কি ক'বা এইখিনি অ সিমান। সেইখিনিয়ে আৰু কেতিয়াবা দেখি বেয়াও লাগে ইমান। খিনি কথাখিনি তাকে দিয়া ৰাখিছো আকৌ ফোন কৰিম হ'ব হ'ব অ তাকে সময়ো হৈছে যথেষ্ট আকৌ ফোন কৰিম দেই।
হৈছে অ অ নিশ্চয় নিশ্চয় অ অ বাৰু বাৰু ৰাখিছোঁ দিয়া।